হেল্ল' অ শুনিছা নাই শুন নাই শুনা নেকি অ অ কি কৈছিলা অ অ অ আজি
কি কৈছা
নাই এনেই আছোঁ এনেই আছো হেৰি আজি কিবা এটা বিষয় লৈ আলোচ চনা কৰিম বুলি ভাবিছোঁ আহিছে আহিছে
অ অ অ অ তাক মাততো ভালকে নাই আহে আহিছে মানে অকনমান দেৰিকে আহিছে তাকে ভাবিছ তো হেৰি মোৰ মাত নাই যোৱা নেকি তোলে
উম উম
কোৱাচোন
আজি ধান খেতিৰ লগত হোম আজি ধান খেতিৰ লগত জড়িত সঁজুলি বিষ অ সঁজুলিৰ বিষয়ে মানে অলপ আলোচনা কৰিম বুলি ভাবিছো মানে এইটো যিবিলাক ধান খেতিৰ লগত জড়িত সঁজুলি
অ অ কোৱা উম ধান তোমালোকে অ কোৱাচোন ধান মানে কি আও আমাৰ মানে পথাৰত কি হয়
উম
উম
লাহি হুলপনা ৰঞ্জিত সেইটোৱে অ তাকে ধানৰ বিষয়লৈ আৰু কি ক'ম ন
উম আৰু তাৰ যিবিলাক সঁজুলি থাকে ন এইবোৰ আজিকালি তো ইমানকে নোলায়
অ আজিকালি কি হয় উম
যিবিলাক মানে হেৰিবিলাক ধান চপোৱা বা পুলি ৰোৱা পানী যোগান বনৰ বা নিৰুৱা। আৰু ধান চপোৱাৰ কামত যিবিলাক ব্যৱহূত সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰা উচিত নে সেইটো সেনেকুৱা মানে
অ', অ'।
মাটি চহুৱা আৰু প্ৰস্তুত কৰা সঁজুলিৰ বিষয়ে অলপ কোৱাচোন কি জানা বাৰু।
চপোৱা বিষয়ে
যিবিলাক মানে নাঙল জ সঁজুলি মানে যিবিলাক চব মাটি চহুৱা আৰু প্ৰস্তুত কৰা যিবিলাক সঁজুলি সেইবোৰ। মানে এইবিলাক যিবিলাক যে নাঙল যুঁৱলি, মৈ উম।
অ', অ' নাঙল সেইটোয়ে মানে কি হয় মাটি খানাত সহায়- সহায় কৰে আৰু সেই অ'। নাঙলটোৱে সেই, মাটি খানাত সহায় কৰে।
উম সেইটো। আৰু যিবিলাক যুঁৱলি যে নাঙল বা মৈ। গৰুৰ ডিঙিত বান্ধি টানি নিবলে সহায় কৰে ন এইটো যুঁৱলি। অ'। আকৌ মৈ শুনিছা নাই মৈ নাম
অ' মানে ৰোৱা আগে আগে যিবোৰ হেৰি মৈ অ', অ' মাটি
অ' মাটি সমান কৰা আৰু চপা মানে চপৰা যিবিলাক ভাঙিবলৈ ব্যৱহাৰ কৰা উম।
অ' সেইটোৱে।
আৰু আজিকালি আধুনিক মানে বহুত সজ, সঁজুলি ওলাইছে ন। এইবোৰ যেনে, বৰ্তমান কিবা এইবোৰ ব্যৱহাৰ কাৰণে আগৰ যিবিলাক সঁজুলি ইমান বেছি নকৰি এইটো আধুনিকটো কৰা হয়।
আজিকালি কি হয় আধুনিক যুগৰ কাৰণে কি হয় মানে বস্তুবোৰ নাইকিয়া হৈ গৈছে আৰু আগৰ দিনৰ বস্তুবোৰ সেইবোৰ
উম যুুঁৱলি, মৈ এইবিলাক মানে ইমান বেছি আজিকালি অ' আজিকালি ল'ৰা ছোৱালী মানে এইবোৰ চিনিকে নাপায়, নহয় জানো।
হয়।
উম।
কিছুমান বস্তু আমিও কি হয় ভালকে গমে নাপাওঁ।
উম। এইবিলাক যে এ ওখোন ওখোন মাৰি বুলি কয় যে আৰু আউনিক কোৰ বুলি কয় যে চিনি পোৱা নে নাই এইবোৰ
আওনি কোৰ
মানে যিবিলাক মাটি চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয়। উম, উম, উম, হয়, হয়। আৰু যিবিলাক এতিয়া, উম। আধুনিক ওলাইছে বাৰু এইবিলাক সঁজুলি যেনে ধান ৰোৱা মেচিন ওলাইছে আৰু বনবাত গুচাবলে যিবিলাক উইজাৰ বুলি কয় ব্যৱহাৰ
এতিয়া এইবিলাক ওলাইছে নতুন নতুন।
হেল্ল'
নতুনকে ওলাইছে কৈছো বস্তুবোৰ।
হেল্ল
নাই কোৱা
হেল্ল' শুনিছা নাই হেল্ল' হেল্ল' তোমাৰ মাততো নাই আহা।